আহ কি কৰি আছ
এ আছো দে
উম এই শুলে
উম শুলে তাকে গাতো ভাল পাইছে নে নাই নাই
হৈয় আছে যে মোৰ
অ অথনি দৰব নাখালে নিকি অথনি দৰব না খালে নি
ওচনি দৰবটো খালো তাৰপিছতে মানে পানীটো ভালকে খোৱা নহ'ল যে তেতিয়াকুৱাতে ইহঁতৰ পুৰা পুৰি হিচাপ নহ'ল জানো পানীটো ভালকে খোৱা নহ'লে এতিয়া ঘৰত আহি গৰম পানী কৰি পেলাই এগিলাচ খাইছো
এই অকণ গ গ হেৰি অকণ খুৱাই দে
লাল চাহ আকন খাইছো লাল চ চা অকন খাইছো মাথাটো বিষাইছে যে মোৰ সেইকাৰণে অশান্তি পাইছো
অহ অ
মামি হত আহিল নে নাই
নাই নাই আহা
অ পাৰ্থৰে মাছ চাছ খাব নোৱাৰে নেকি
মাছ চাছ দিয়ে কিন্তু মানে সেই মছলা চছলা নিদিয়ে কে আৰু
ন ন ইয়াত ভাত খোৱহি নাই যে হি
সি মচলা চচলা দি বনাইছে যে
অ মছলা একেবাৰে খাব নোৱাৰা হ'ল ন
উ উম
কিয় বা
এ খাবলৈ দিয়া নাই ডক্তৰে
অ
উ
পৰহি নাযায় মামিহত
কেতিয়াকে যাবা
হৈ আছে এ এ তাৰ পিছদিনাখনৰ পিছদিনাখন যাব আমি কাম হোৱাগে নাই মানে আজি হোৱা আগত কথা চলা আজি নহ'লে বোলে।
উ-উম। টিকেট কেনচেল হল নহলে।
টিকেট কনফাৰ্ম কৰাই নাই সিহঁতে।
হয় নেকি?
আমি কলে মোক।
অ', আমাক আকৌ টিকেট কৰিলো বুলি কলে।
টিকেট কনফ্মটো কৰা নাছিলে, টিকেট কৰি থৈছে কনফম্ মানে ডেট লোৱা নাছিলে। অধ কাৰানে। মন্দিতে ফোন কৰিছিল নে?
কৰিছিলে-কৰিছিলে, অকমান আগতো কৰিছিলে।
উম, উম।
উম।
এ টিকুহত গল।
গ'ল-গ'ল।
অ', তাই দুুষ্ট আছে দে।
এ আছে বহুত
বা এ তাই এইক দাঙিছে নহয় কি কৰিছ মই চাই আছো তাইক। এই দাঙিচে হোৱাৰ পিছত থেকচকে পেলাই দিছে, তাৰপিছত মই অ', থেকচ অ কি কৰি আছে তাক-তাক দাঙিবলৈ মানা কৰিছো মই। তাই বাৰে-বাৰে দাঙিছে দাঙি পেলাই অকণ মই আগৰ পৰা লৈ যায়। লৈ গৈ পাই আধাতে চেচকে পেলাই দিয়ে। অ', পেলালে দুপাইচু-দুপাইচু বু হয়। বুজি পাওঁ ন?
অ একেই ততে সঁচা কথাবিলাকে কয়, কোনে কি? কৰিছে কোনে কি কোৱা নাই?
কৰি দিব পাৰে ন? অ'। উম।
তাই হেৰি কৰে, মই সেইটো কাৰণে জানটো মাহীয়ে সেই প্ৰথমবাৰ নিওঁতে তেতিয়া মোক কয় ম কৈছে তাইৰ হাতত এৰি থৈ নাহিবি, তাই অকণমান আছে।
অ!
অ ছেকেণ্ড তে
অ খাইও দেই বহুত বা
হে
বহুত খাই ও বা ইপাকত ফ্ৰীজৰ পা কিবা এটা উলিয়াই গৈছে সিপাকত লে খাইছে উ তই কত শুইচ আজি
এ মামীহতৰ ৰুমতে বিচনা পাৰি থৈছো।
অ
কি কয় লমি
অ' অ' উম সৰু দা আহিল নে নাই।
আহিলে, তাত গৈছে।
উম
হে অ তেতিয়া মানো দেওবাৰে যাব গৈ বোলে। জানো গম নাপাওঁ। নাই কালি ভকত পাঁচজন।
অ উম সিহঁতে গম পাইছে নাই, মিঠাই হ বছ
মই সেইটো কথা গম নাপালে আনটি, দৈ টো যে মই দিছো সেইটোও গম পাইছে নে মই গম নাপাওঁ। কৈছে মই কৈছো কৈছো বুলি কৈছে, কিন্তু মোৰ লাগা নাই মানে।
লক্ষ্য কেতিয়া কালি আহিছিল
একেলগে আহিছে বোলে
অ য
হা
বন চন বনাই কিনে
মনীষ গুৱাহাটীত উঠিছিল এতিয়া
লগ পাইছে নেকি সিহঁতে?
তাতে লগ পাইছে নেকি ট্ৰেইনতে, নে জাগীৰোডতে লগ পাইছে গম নাপাওঁ।
গৈ এ নাই মানে নেদেখোঁ।
উ গাড়ীখন ইয়াতে থৈ গৈছে।
অ
এয়া
বিপাংক যে উৰি এ আছে। দীপাংক উৰি আছে। নেংকি কষ্ট্ পাইচনে বাৰু।
মই গম নাপাওদে মই যোৱাই নাই, তহঁতো গৈছো মই ইয়াক ভাত খুৱাইছো, মই সোমাইছো সেই ভিতৰত।
ত ঘাত আঁ-ক ভলীয়া বি দকাান ন নে
নাই নাই মূল মত তাঁত খোৱা নাই ডালি ভাত।
ইটো হম
মানে সেই লেটিন কৰি দিলে যে পেট খালি হৈ গ'ল চাগে। কিয়া হে?
উম অ দে। মন যেহে মোক কোনেক পাৰ ণে চাত দ কাৰণে আকৌ ফ্ৰাই কেে পিছে দিবলৈ তেল চল খাব নোৱাৰ যে ফ্ৰাই টো কেনেকে
হয় কৰিছে গছে পাইটো দিলেই হয় কিন্তু মই নেখাম নহ'য়। সেইটো বুলি কলে।
জুত কোনে মাতি আছে ধুন ধুন।
অ দে হব। হ'য় দে
আহ আহিছে অ বোলা উম যাবা দে সোণ তাম নেকি